হেল্ল', অ-অ, ঠিক আছে। কি কৰিছ ব শুনিছো বহুত ধুমুহা বৰ ষুণ একেইদিন
অ', এইকেইদিন দিলে ধুমুহা বৰষুণ, মানে ইমান মহ আহিছে! মানে এক ছেকেণ্ড বহি থাকিব নোৱাৰে মানে, ফেনৰ তলতো একদম ক'ৰ পৰা আহে মহ মানে
অই, এই পানী বিলাক হৈছ যে, পানী বিলাকত ম'হ বিলাক
উম, পানী মানে তোমাৰ এ ধুমুহা মানে আমাৰ এইফালে বৰ বিশেষ প্ৰভাৱ পৰা নাই কিন্তু বৰষুণ, শিল বৰষুণ বা এন বৰষুণ মানে যথেচ হৈছে তাৰ পিছত তোমাৰ সেই পানীতটো বাৰু হ'বই কিন্তু সেই ম'হো মানে ইমান উৎপাত হৈছে আৰু আৰু চাৰিও চাইদে মানে শেলাই নিচি নিচিনা হৈ গৈছে পানী হৈ হৈ কালি অ', কালি সেই ব্লিচিং পাউডাৰ আনিছিলো আনি পেলাই আজি অলপ ছটিয়াই দিলো, দিলো যদিও মানে ম'হ বিলাক দেখোন নাই কমা
ভয়ে লগা হয়
উম, আৰু এনেকুৱা বতৰতে কিবা কিবি বিলাক ওলাই নহয়, ম'হৰ বেমাৰ
অ অ আহ আহ এ এ ইয়াতে আমি তাৰমানে মৌচ নাপা পাওঁ দেই আমাৰ আঠুৱা বোলা চিষ্টেমটোৱে নাই ত মানে অ গতিকে মানে এতিয়া যেতিয়াই মহ বুলি ক'লা মানে মোৰ ব বাঢ়ি গৈছে এতিয়া বোলে তাততো ৰ'দ বৰষুণ সমানে হয় ন ত মহটো অ এই
এই তোমাৰ এই গছৰ পাতে চাতে সোমায়য়ে থাকে নেকি কেনি সোমাই ক'ব নোৱাৰোঁ চব তো দৰ্জা খিৰিকি বন্ধইে থাকে তাহাতে মানে কিবা উ গাতেই সোমাই আহেনে দিনত স সময় আগতে কি আছিল ম মানে মনত থকাত দেই আগতে এনেকে চৰকাৰৰ ফালৰ পৰা দি ডিটি যে তি টতিতি ছটিয়াব আহে গা ঘৰে ঘৰে কিন্তু বহুত বছৰ হ'ল নচ নচটীয়া আজি আজিকালি বোলে সেই ডি ডিটিচটিয়াই বোলে মই কিন্তু সেই বিষয়ে সবিশেষ নাজানো দেই
অ নাই নাই দিদিটি চলাই পেলাই তোমাৰ জাপানত বায়মেগনিফিকেশ্যন হৈ এখন পুৰা গাও ধ্বংস হৈ গল ন অ ত বায়'মেগ্নিফিক কাৰণে কিজিবা ডি ডিটি আজিকালি মানে
আজিকালি মানে বহুত বছৰেই হ'ল কিন্তু দেই আমাৰ ইয়াত মানে নাই মই সেই সৰু সৰু থাকোঁতেই ছটিওোৱা মনত থাকে আমাক মানে চবকে দৰ্জা শিকি মাৰি সোমাব দিয়ে তেওঁলোকে সেই বাহিৰত সেই তেনেকৈ ড দি চ ছটিয় থটো থৈ গুচি যায় গোতেইখন ধো ধোৱা হৈ থাকে বাহিৰে ভিতৰে উম
ফগিং কৰে তাৰ জেগাত ফগিং কৰা বুলি কয় সেইটো এটা মেডিচিন লৈ পেলাই গোটেইখন ধোঁৱা ধোঁৱা কৰি পেলাই তাৰমানে আমি যেনেকৈ ধৰা এতিয়া অ সন্ধিয়া সময়ত ধৰা ধূনা জ্বলোৱা ন অ তাতে মানে সেই ধোঁৱাটো দিয়ে কিন্তু ত অক নিশ্চয় কেমিকেল বা এনেকুৱা কিবা জাতীয় বস্তুটো থাকিব যাৰ কাৰণে আমাৰ ইয়াত তাতে তাৰমানে চচাইটিটো প্ৰায় এসপ এপ্তাহ বা দহ দিনৰ মূৰে মূৰে মানুহ আহি পেলাই ফগিং কৰি কৰি যায়। গতিকে মহৰ তেনেকুৱা একদম সাংঘাতিক উৎপাত নাই। ত এতিয়া এটা কথা এনে তেনেকুৱা ধৰণৰ ধৰা এতিয়া আমি যোনখিনি জেগাত আছো সেইখিনি জেগাত ধৰা তুমি খিৰকি দৰ্জাখন যদি মেলি থৈ দিয়া সোমাব মহ নোসুমোৱা নহয় মহ আছে সোমাই তাতে ধৰা আমাৰ অ' সেইখিনিতো ধৰা অকমান অঁ গছে পাতে ৰাখি থৈ দিছোতোঁ নিজে কাৰণে অকন সৰুকে গাৰ্ডেনৰ নিচিনা অকন বনাই থৈ দিছো গতিকে মহবিলাক সেইবিলাক তাটো সোমাই থাকে ত থাকে নাথকা নহয় কিন্তু ধৰা কিছুমান এৰিয়া এনেকুৱা আছে তাত তুমি দৰ্জা মেলি থোৱা খিৰিকি মেলি থোৱা এটা মহ নোপোৱা এটা নোপোৱা। মই বোলো বেলেগ আচৰিত অ' মোৰ মোৰে নিজ যে একদম কিবা ভাল লাগি যায় মানে ইমান ধুনীয়া কাৰণ বাহিৰত বহুত ধুনীয়া মিহি মিহি বতাহতক বলি থাকেতো ভিতৰলে সোমালে ভাল লাগে উম।
হিৰত বহাটো সাধ্য নাইেই তুমি হয় মানে মহ' মৰা ধূপ নহ'লে সেই বেতখন লৈ বহি থাকিব লাগিব তোমাৰ সেই সেইটোৱে কাম হ'ব আৰু বেডখন কোবাই থাকা বহি থাকা তাতকৈ নবহাই ভাল।
অ উম আৰু এই গুডনাইট সোপা অ গুডনাইট এইবিলাকৰ গোন্ধ লোৱাাটো বিশেষকৈ সৰু ল'ৰা ছোৱালী বয়সস্থ মানুহ উম এইটোতো বহুত ডাঙৰ কথা ন?
নাই এই জোনটো তোমাৰ এই ধূপৰ নিচিনাকে থাকে সেই বস্তুতো নাই কইল চইলো নহয় এই যোনটো প্লাগত লগোৱা সেইটো সেইটো আছে বাৰু। সেইটো অলপ সময় লগাই থওঁ ৰুমত ৰুমটোৰ ভিতৰত মানে ইহঁতক বলেগ ৰুমত থৈ সেইটো আমি শুৱা ৰুমটোত মই লগাই থওঁ মই যাতে মহ চহ মানে শুৱা সময়লে নাথাকে। এনেকুৱাই আৰু কিন্তু শুৱা সময়ত অফ কৰি দিওঁ সেইটো নাৰাখোঁ ৰাতিটো।
অ', অ'। আঠুৱা খনৰ ভিতৰত তুমি কেনে বাহিৰত যদি যাব লাগে বি ভিতৰৰ পৰা বাহিৰলৈ যদি ওলাইছা কেনেকে জানো দুই চাৰিটা ম'হ সোমাই
সোমাই সোমাই মই মানে এনেকুৱা হ'ব মানে এনেকুৱা লাগে মই মানে এ কিবা মিছনতে যাম আৰু এতিয়া মানে নামিম আৰু আঠুৱাখনৰ পৰা এক ছেকেণ্ডত মানে আ পৰা বাহিৰ হৈ যাম।
অ একেবাৰে জাৰি জো সিফালে সিফালে চাই ফুচুংকে ওলাই যাব লাগে একেবাৰে ফোচোংকে সোমাব লাগে আৰু নিজৰ গাটো জোকাৰি ল'ব লাগে ক'ত ম'হ সোমাই লুকাই থাকে বুজ
অ', সেইটোয়ে মানে সেই তেনেকুৱা চিচ ষ্টেম হৈ থাকে আৰু। কি যে, কৰিলে মানে ভাল হয়, মানে তাৰপাছত ৰাতিপুৱা দেখোঁ ল'ৰা ছোৱালীকিটা চকলা চকল আৰু মানে সোমালে তাৰমানে ম'হটো।
আমাৰ ইয়াৰ মানে দেখিছো এই দুদিনত টা মানে বিছা উৰিছে নেকি খুব সম্ভৱ। মানে গোটেই ভৰিয়ে হাতে দবৰা দবৰি কৰি থৈছে আৰু সৰু লৰা ছোৱালী ন তাৰমানে সেইবিলাক পুতুক কে ভাল নহয় ভাল নহয় দাগ বিলাক থাকে বহুত দিন লাগে। উম, উম। এতিয়াও সেই দাগটো তিনি, চাৰি দিনৰ পৰা দাগ এক একে বকলা বকল ৰঙা ৰং
অ', আমাৰ ম'হে কামোৰা দাগ বিলাক কিবা নিচিনা হৈ যায়, দেখোন আমাৰ ধৰা ফুলিকৈ নাইকিয়া হৈ যায়। তাহাঁতৰ কিবা গুটি, গুট হোৱা নিচিনা গোটেই ভৰিখনতে চকলা চক হৈ থাকে কিবা কলা কলা হৈ আছে অ বৰ বেয়া লাগে দাগ চাগ নাথাকা মানুহ বিলাক এ নাইকিয়া খবৰ মই সেইটোৱ চিন্তা কৰি থাকোঁ।
তাকে এ হয়, দিয়া আৰু ম'হ এইটো মানে ইমান বেছি কি জানিবা গছপাত বিলাকতে বেছি এতিয়া ম'হ বিলাক থাকে কাৰণে নেকি ন? উম।
নহয়, আমাৰ ধৰা আম গছো আছে আৰু লগতে ফুলপাত এইবিলাকো আছ আৰু মানে কবি, বিলাহী সেইবিলাকৰ খেতি কৰা হৈছ আছিলে মানে কণ বিলাহী, বিলাহী। টো বৰষুণ পৰি মানে যথেষ্ট নষ্ট হ'ল, ইমান ধুনীয়াকে লাগি ছিলে। কণ বিলাহী মানে আমি নি যেই খাই মানে অতৰাব পৰা নাই মানে বি বি চবকে বিলাইছোঁ আৰু এপাচি, এপাচি দেইলি ওলায়। এতিয়া সেই মাজত তাতে বৰষুণৰ যি প্ৰভাৱ পৰিলে এস ধৰি মানে চব গেলি গেলি গৈছে। তাৰ পিছত নষ্ট হৈ গৈছে ডাঙৰ, ডাঙৰ বিলাহীও গছ বিলাক মৰি গ'লে, গছ বিলাহীখিনি এনেও নচ যাব ন? সেই আধা কেঁচাবিলাক মানে মায়ে চিঙি, চিঙি আনি পেলাইহে আৰু যিখিনি খাইছো, খাইছো বাকীখিনি ইটো সিটোক দি দিয়া হৈছে।
উম, অ', হয়, দিয়া বৰ দিগদাৰ কৰিছে মানে অবতৰীয়া বেছি বৰষুণ হ'লেও দিগদাৰ হৈ যায়। অ, শাক পাচলি ছিজনত যদি মানে ইমান।। বৰষুণ হৈ যায়।
আৰু সেই অ জানো বৰষুণ হৈ যোৱাৰ পিছত।। সেয়া তোমাৰ কোম যেলেকুৱা এইবিলাক বহুত ওলায়। সেইটো এটা বৰ বেয়া বস্তু নহয়, কিবা দেখিলে ঘিন লাগে। উ ভিতৰলে সোমাই এতিয়া কেৰেলোৱা ছিজন কেৰেলোৱা ওলাব আকৌ সেইবিলাক।। তাকেই মানে তোমাৰ অনবৰত মানে ৰুম মুচিয়ে থাকিব লাগে। মানে আগতে ধৰা এদিন এৰি দিন মুচিছিলোঁ, এতিয়া মানে ডেইলি মুচ মুচিব লাগে কাৰণ ল'ৰা-ছোৱালী থাকে।
থাকে, অহ, অহ। আৰু গম নাপাওঁ ন, আমিতো অনবৰতে চাই নাথাকোঁ। তু কোনোবা এটা পাকত যদি সোমায়ো আহে তুমি দিনটোতো এটা জেগাতে বহি চাই থাকিব নোৱাৰা। অহ, সেইটোয়ে মানে এইটো ভয় লগা কথা নিচ। না একদম।
উম, সেইটো কাৰণে হেই ব্লিচিং ছিচিং ছটিয়াই দিছো। তথাপিও ধৰা আজি ব্লিচিং ছতিয়ালো, ৰাতিলৈ যদি ধুমুহা আহে, বা বৰষুণ আহে সেই কিন্তু ৰি ই যাব, উতি যাবগে, এনেই যাব মানে, কিন্তু উপায় নাই, উপায় নাই শেলাই হৈ গৈছে ধৰা মানুহ অহা যোৱা উতা আমিয়ে পৰি়ম।
অ, অ, উম-উম, উম-উম বুইছু, অহ হয় দিয়া কষ্ট।
তোমাৰ বাহিৰ খন দেখিবও কিবা ভাল নালাগে, কিবা লেতেৰা লেত তেৰা লাগি থাকে।
আ আচলতে কি জানা, চৰকাৰে মই ভাবো, আ যদি অকমান মাটিখিনি অলপ শ্লপিং টাইপৰ কৰি দিলে হয় বা ড্ৰেইনটো যদি ভালকে বনালে হয় এই আমাৰ বৰষুণৰ সময়ছোৱাত তো হেই শ্বিলঙৰ নিচি না নোহোৱা হৈ থাকিলে হয়। শ্বিলঙৰ তুমি মই আমি যোৱাৰ এক্সপিৰিয়েঞ্চ আছে ন, থাক কাৰ এক্সপিৰিয়েঞ্চ আছে, ত' তাত মানে দেখিছো ব ষুন পৰিলে যে ইমান ধুনীয়া লাগে মায় গ গদ, মানে কিমান ধুনীয়া লা এ। এটোপ পানী তুমি ৰাস্তাত নোপ পোৱা, গোট
উম, এঢলীয়া টাইপ সজাই থৈছে উম, আমাৰতো আউ অহ আমাৰতো আউ কবই নালাগে, বৰষুণত পাঁচ মিনিট বৰষুণত বানপানী
অ, সচাঁ এই তাকে আ অ মানে ভাবিলে বেয়া লাগে, ইমান ধুনীয়াকে, ইমান সৰু ব হেৰি হয়। ন, সৰু ৰাজ্য হয় শ্বিলং খন। এই ইমান ধুনীয়া মানে। আৰু ইমান চাফা হয় যে ৰাস্তা বিলাক আ
ৰাস্তা, উম এই ৰাস্তা বিলাকো ইমান ধুনীয়া কিবনা আমাৰ ইয়াত ধৰা টোল থাকে ন, তাতো টোল আছে, ইয়াতো টোল দিয়া ৰাস্তা ইমান বেয়া আচৰিত লাগে এ মানে এ এতিয়া অকণমান মাজে মাজে ভাল কৰি দিছে ধৰা, কিন্তু মাজতে ধৰা হা মানুহ হক বা প্ৰেগনেট মানুহ হক। আহা যোৱা কৰাতো বহুত কষ্টকৰ হৈ আছিলে, আমি নৰ্মেল মানুহে গ'লেই ক কাল বিষাইছে মানে, জেগাই জেগা
টোল গেট দিয়া এনেকুৱা অৱস্থা নাই
ন তেনেকুৱা অৱস্থা তেতিয়াহে তোমাৰ এই আজি কিছুদিনৰ আগত অলপমান ভাল হৈছে
ভাল কৰিছা উ উম এ আমাৰ অসমীয়া বিলাক অসমীয়া বুলিয়ে নকওঁ কাৰণ কণ্ট্ৰেক্টৰ অসমীয়াই খালী নাথাকে বেলেগো থাকে বিশেষকে আমাৰ অসমীয়াক মই দুখ দিছো কাৰণ সেই কন্ট্ৰে্টৰ খিনি পাছ কৰিবলৈো কোনবা এজন মানুহ বহি আছোঁ ন চৰকাৰী অফিচত, গতিকে তেওঁলোক অসম খনৰ কথা অকণ চিন্তা কৰি কাম কৰিলে বেছি
সেইয়াই। এতিয়া গাঁৱে-ভূঞে জেগা ৰাস্তা বিলাকত ধৰ ধৰা গাঁওবোঢ়া বুলি কোৱা নাই ধৰা টাউনে ইয়াৰে ৰাস্তা বিলাকত কিছুমানত ড্ৰেইনেজ চিছ চিষ্টেমটো ইমানেই বেয়া মানে তোমাৰ ড্ৰেইন বিলাক ৰাস্তাতকে ওখ হা। মই এটা জোগাত গৈছো সেইটো জোগাত মানে তোমাৰ এখন বোলে কাষত ৰাখোঁ নাই কাৰণ ৰাস্তাটোতকৈ ড্ৰেইনটো তোমাৰ এক ফুট ডেৰ ফুট ওখ
উম আহ
হয় সেইখিনিতেহে ড্ৰেইনটো শ্লপিং দি সেইখিনি চাপো আৰু ৰাস্তাৰ লগত ম বাকী খিনি ফুটপাথৰ নিচিনা খ মেইন ৰাস্তাত সেইটো ওখ হয়। গাড়ী মানে তোমাৰ হেৰি আহা যোৱা ৰাস্তা না থাকে ন দিগদাৰ গাড়ী মানুহৰ গেটতে ৰাখিব লগা নিচিনা হৈ যায় উম কিন্তু আমাৰ যিটো ৰাস্তা আমাৰ আকৌ ড্ৰেইনই নাই
আহ
নবনালে ড্ৰেইনে, ড্ৰেইন নবনালে মই বৰষুণৰ পানী নিজৰ পুদলি পদুলিয়ে গোট খাই থাকে। এয়া মাটিখিনি যেতিয়া শুহিব তেতিয়া লৈ যাব পানী খিনি। এতিয়া কাকনো দুখিবা? বিলটোতো চৰকাৰে পাছ কৰিয়েই দিয়ে তেতিয়া বনোৱা কেইজনে যদি মাথা নামাৰে আৰু। কি কৰিবা আধা নিজৰ পকেটত সেইটোৱে কয় মানুহে আধা নিজৰ
অহ, অহ, অহ। হয়, হয়, হয়। তাকে ঠিক আছে, অহ। তাকে হ'ব দিয়া, বেলেগ এদিন আকৌ কথা
অ পাৰিম পাতিম পাতিম ঠিক আছে ৰাখিছো